কি খ
শুনছানে নাই?
শুনিছো, তই?
এই মাতটো সোনকালে দিবি আকৌ?
তই শুনিছ‌নে নাই?
এতিয়া শুনি আছোঁ।
অ' এইটো নেটৱৰ্ক ইছু। নোট নেট ৰ্টৱক ইছু কাৰণে মাতটো শ্ল'কে যায়।
বহুত দেৰি লাগে, পাঁচ দহ ছেকেণ্ড মান একো নুশুনিয়েই।
সেইটোৱেই, এইটো দহ ছেকেণ্ড লে'ট হয় মানে বস্তুটো।
অ', কি কৰিছ?
বহি আছোঁ, থিয়হৈ আছোঁ পুৰা। কি হ'ল জিম নাযাৱ নেকি আজি?
এই নেট, হ'ব দিয়া।
জিম নাযাৱ নেকি?
অ', লগৰটো বেমাৰ বোলে, জ্বৰ উঠিছে।
নাযাৱ?
এ মই অকলে কি যাম আও, নাযাওঁ আও।
উম, কালি নতুন ট্ৰেইনাৰ আহিলে বোলে।
অ, নতুন ট্ৰেইনাৰ আহি কি শিকাইছে আমাক?
চবকে শিকাইছে নে কি?
এ, চবকে মানে এফালৰ পৰা যাক যি দেখাইছে আও। চব শিকাইছে। খালি এপছ মাৰিছো তাকো শিকাবলৈ আহিছে আও।
মানে হেই, এইটো কি বুলি কয়, নুসোধাকে শিকাইছে নে কি? মানে সি শিকাইছে আও?
তোৰ সুধিব দৰকাৰেই নাই, চবে যি যি মায়ে তাকে চাই আছে, যাৰ ভুল হয় চবকে শিকায় মানে।
আচ্ছা ঠিকেই আছে।
এই তেনেকুৱা হলেই ভাল, আগত টো আকৌ একো নকয় অকল বহি থাকিব আও।
এই সেইটোৱে নতুন বাই তোক সুধিব লাজ পায় ন? সেইটো তেনেকে নিজেই সুধি সুধি শিকাব লাগিব আও, ট্ৰেইনাৰৰ কামেই সেইটো ন?
আৰু পি টি লোৱা কিটাকে শিকাই থাকিলে নহব, ত ইকিটা গুৰুত্বই নিদিয়ে তোন সিটোৱে।
সেইটোৱে আৰু কলেজ গৈছিল নাই
কলেজ গৈছিলো এয়া আহিছোঁহে।
তহঁতৰবোলে য়গা কৰিবলৈ দিয়ে নাটকৰ নামত
হা আমাৰ য়াগাটো খতম হ'ল এইকেইদিন এই স্কিপ্ট নিজে বনাই তাত কৰিবলগীয়া হৈছে।
অ কি এতিয়া কি এতিয়া এতিয়া কি তাত ডাইৰেক্ট নাটকো আৰম্ভ হৈ গৈছে নে কি নো নিজে স্কিপ্ট বনাই।
নিজে স্ক্ৰিপ্ট বনাই হেৰি কৰি থাকিবলৈ দিয়ে নাটকখন বোলে আগষ্টতহে পাতিব।
জুন জুলাই আগষ্ট জুলাই মাহতো কি হ'ব তহঁতৰ আকৌ এই স্ক্ৰিপ্ট এনেকে ৰিহাৰ্চল হৈ থাকিব নেকি
অ ন হেৰি ত্ৰিশ তাৰিখলৈকে এনেকে হেৰি হৈ থাকিব নহয় ক্লাছ। বাকি জুলাই মাহটো বন্ধ দি দিব তাৰপিছত আকৌ আগষ্টত পাতিব বোলে পতাৰ আগত আই থিংক দুদিনমান হেৰি কৰিব।
ভালে হৈছে তাপাই কলে
বছ আহিলে নহয় খবৰ পাইছ নাই
ত সোমাইজিলে নি
নাই মই নোসোমালো আৰু বতৰটো এনেকুৱা কাৰণে
অ মোৰ তাৰপৰা এয়াৰবাডছটো ল'ব লাগিব দুদিনমানৰ কাৰণে
কাৰ
বছৰ
কেলে
এনেই আকৌ ইউজ কৰিবলৈ মোৰ হেডফোনডাল আৰু এয়াৰবডছটো হেৰালে নহয়।
আচ্ছা বছে বোলে হেই মেকবুক এটাও আনিছে তাৰপৰা এই চাৰজফ হেৰি এটাও আনিছে লেপটপ এটা
মে মেকবুক মেকবুক আনিছে নি এ মেকবুক মেবুক মেকবুক নহয় এই এনেকুৱা এই গেমিং লেপটপ এটা তাৰপা মোবাইল এটা হে হব।
এই মেকবুক এটাও আনিছে
অ অ নিত নিজে দেখিছ জানো
মোক এই লগৰতে কৈছে জিম যোৱা।
অ অ অ হব। পুৱাই আনিবও পাৰে
বছৰ বেয়া টকা ঘটিছে আৰু।
আহ মোক কিন্তু ধাৰটো মাৰিবলৈ কৈ আছে আৰু। ইফালে সি মেইন বুক কিনিছে।
এ এনেই সেইটো ধা পইচাটো উলিয়াবলৈ তোক ধাৰটো খুজি আছে।
তাৰ কথাটো সি মানে তেওঁ দি দিব লাগিব আৰু এতিয়া কি কৰিবি আৰু তাৰপৰা তহঁতৰ কি জুলাই মাহটো কি হ'ব তহঁতৰ
জুলাই মাহটো ফুল বন্ধ! য়েছ
তহঁতৰ বন্ধ মানে, চবৰেই বন্ধ আৰু হয় নে নাই, ইউনিভাৰ্চিটি বন্ধ?
ইউনিভাৰ্চিটি তহঁতৰ কি কৰে নাজানো নহয়। ইউনিভাৰ্চিটিতো জুলাই মাহত গৰম বন্ধই থাকিব ন'?
অ', অ' তাৰপৰা হেৰি, কি ইউথ ফেষ্টিভেল কি হ'ল ঐ ইউথ ফেষ্টিভেল একো উম-ঘামে নাপালোঁ যে কলেজৰ।
এই ইউনিভাৰ্চিটিয়ে ইউথ ফেষ্টিভেল যি পাতিলে আৰু।
এই মই হেৰি হেৰিতহে পাইছো, নিউজতহে পাইছো কোনোবা গায়িকা এজনীক হেৰি মেডেল দিয়া।
অ', তাকে আগতে আমাৰ স্কুলতে পঢ়া নাছিলে জানো হাই
অ', তহঁতৰ তাতে পঢ়িছিল। য়েছ।
ডাইৰেক্ট কলেজত কি পাতিলে নাপাতিলে, একো গমেই নাপালোঁ।
এদিন মই গৈছিলোঁ, হেৰি অডিটৰিয়াম। প্ৰ'গ্ৰেম চাবলৈ। ধৰা প্ৰ'গ্ৰেম-চ'গ্ৰেম একো হোৱা নাই নহয়। তাৰপা তাত হেৰি এই সিফালেটো ভাত খুৱাই আছিলে, মাংস ভাত।
অ'।
গোটেইসোপাই গৈ মাংস ভাত খাই আৰু ঘৰলৈ গুচি আহিলোঁ।
অ', মানে অকল হেৰি চাগে, তেতিয়া অকল এই বিচাৰকৰ আগতে গালে আৰু তাৰপৰা বিচাৰকে হেৰিটো কৰি দিলে আৰু।
উম, চাৰিটা ষ্টেজত প্ৰ'গ্ৰেম হৈছে বুলি শুনিছিলোঁ বেলেগ, বেলেগ।
আমিহে একো উম-ঘাম নাপালোঁ! এই ছামাৰ কেম্পত ঘূৰি থাকোতেই গ'ল আৰু।
আৰু আমাৰ এই সেইকেইদিনাই আৰু ইণ্টাৰ্ণশ্বিপটো লগাই দিছে ক'ত টাইম পাম আৰু।
আমাৰ পৈ
অহ, সিহঁতৰ কি জুলাই মাহটো বোলে
জুলাই মাহটো গোটেইটো কৰিব লাগিব এই বাইশ তাৰিখৰ পৰা আৰম্ভ হ'ব ইণ্টাৰ্ণশ্বিপটো তাৰপৰা এমাহ আৰু এমাহ হ'লে তোৰ জুলাই, জুন, আগষ্ট জুনৰ জুনৰ বাইশ তাৰিখৰ পৰা জুলাই বাইশ তাৰিখলে হ'ব ন' বস্তুটো।
অহ, এমাহ হ'ব।
অ', এমাহ হ'ব। তাপা তাত আকৌ প্ৰেজেণ্টচন ৰাতিপুৱা গ'লো তাৰপা এই লগৰকেইটাৰ লগত লেকচাৰ মাৰি থাকোতে গ'ল নদৌৰিলো আৰু ফিল্ডত।
হয়।
হা?
লগৰকেইটা আহে।
মোৰ লগত ডাঙৰ, ডাঙৰ এই আমাৰ এই লগৰ ককাইক তেনেকুৱা।
অহ, ফিল্ডত পানী বোলে।
কিবা অ' ফিল্ডত পানীতো, সিহঁতি ৰাতিপুৱা চাৰিটাতে আহে, তাৰপা আবেলি চাৰিটা, সিহঁতি দুইবেলা দৌৰে ঔ।
এ ৰাতিপুৱা চাৰিটাতে মানে ঘৰৰ পৰা আহোঁতে সোনকালে আহিব লাগিব।
অ' মই কাইলে মই ৰাতিপুৱা বেলাতহে দৌৰিম চাগে, মোৰ ৰাতিপুৱা বেলাটোত দৌৰিলেহে প্ৰফিটটো হ'ব মই চাইছো মানে বস্তুটো।
কে'লে'?
এ আবেলি দৌৰিলে মানে তোৰ ভাত চাত খাই মানে জোৰ পাই ন, তোৰ ৰাতিপুৱা দৌৰিলে মানে একচুৱেল তই কিমান দৌৰিব পাৰ সেইটো ওলাই মানে একো নোখোৱাকে থা'ক নহয়।
অ' এতিয়া দৌৰিবলৈ যাবি নেকি?
এতিয়া জানো এই লগৰটোক ক'ল কৰিব কৈছো, যদি লগৰটোৱে ক'ল নকৰে তেতিয়া নাযাওঁ আৰু।
লগৰটোৰ লগত কি আছে তই যা আকৌ।
মই মই ৰাতিপুৱা হেৰিটো ফিক্স কৰিছো, মানে আজি ৰাতিপুৱা গৈছিলো ন, এনেকে কাইলে ৰাতিপুৱা যাম আকৌ দৌৰিবলৈ।
এনেকে হ'লে কি হ'ব নিজে গৈ যদি দৌৰিব পাৰ তেতিয়াটো থাকি দিব লাগে। অ'।
এ নিজে গৈ দৌৰিব পাৰো কথা নাই, কিন্তু মানে এতিয়া ফিল্ডত পানীওঁ হৈ আছে, ইমান পানীত আকৌ তিতা বুৰা এইবোৰ কৰিবলৈ মন নাই আৰু মোৰ।
অ', তাৰপৰা আজি কেম্পলৈ গৈছিলি নাই তহঁতে পঢ়োৱা?
ওসৈ গেম আমাৰ আদায় হ'ল নহয়। আমাৰতো সেই এসপ্তাহহে এসপ্তাহটোৰ পোন্ধৰ তাৰিখৰ পৰা আহ এ বিশ তাৰিখলৈকে। বিচ তাৰিখ নহয়, একৈশ, একৈশ আৰে এসপ্তাহৰে মই এদিন নগলোৱে তোৰ। কেম্প মানে আমাৰতো গোটেই হেৰি এইটো কি বুলি কয় অ', চা, এই চিনিয়ৰ কেইটাই পঢ়াইছে বুলি ক'ব পাৰি। শুনিছ নাই? হেল্ল'!